উম!
হেল্ল'?
শুনিছা? শুনিছা নে, শুনিছা? হেল্ল'! হেল্ল'! শুনি পাইছা নাই? হেল্ল'!
শুনি পাইছা?
অ'! শুনি পাইছোঁ।
কোৱা, কি কৰিছা? কি কৰিছা?
শুনি আছোঁ আৰু তুমি কি কৰি আছা?
উম! মইও এনেই আছোঁ। এইমাত্ৰ লাইট গ'ল, ইমান গৰম লাগিছে!
উম! ভাত খালা?
ভাত?
অ' অ'! নাই, খাম এতিয়া।
বেমাৰ নেকি তোমাৰ? চৰ্দি লাগিছে নেকি?
নাই ধৰা। কিয়?
তো জেনেকা লাগিছে শুনিবলে?
উম! লাহে লাহে কৈ আছোঁ না?
লাহে লাহে আহা নাই, মোৰ একদম ফাটি চিটি আহিছে মাত।
উম! পঢ়ি আছা এতিয়া?
ওহোঁ! মই জব কৰোঁ। তুমি?
হা! এনেই আছোঁ। এনেই আছোঁ, বহি আছোঁ। অ'! পঢ়ি আছোঁ।
উম! কি পঢ়িছা?
তোমাৰ মা হা টেন পাইছে এবাৰ।
টেন পইচা নি।
আহ এইবাৰ মেটিক দিম ক।
উম।
উম।
হেল্ল।
হা! তোমাৰ মাতটোৱে আহা নাই, নাই যোৱা। অ শুনিছো? যাম বুলি ভাবিছো বাৰু। তুমি ফুৰিব নযোৱা নি কি ইহি?
যাম। ম- মই সেইদিনাখনো গৈছিলো আহিলো, নগাঁও গৈ
অ, বাহতৰ লগত যাম বুলি ভাবিছোঁ।
উম কত যাবা?
জানো কত যায় বাহেতে? এতিয়ালৈকে কোৱা নাই বাৰু। তোমাৰ মাতে আহা নাই?
আহা শুনিছা?
আহ শুনিছো এতিয়া কোৱা?
উম, তোমালোকৰ তোমাৰ মিছা মাৰিহে পৰে ন?
হা!
মিছা মাৰি নহয় জানো তোমালোকৰ?
উম।
তাতেতো ঘূৰা জেগা বহুত আছে।
আছে বহুত আছে। আৰু তোমালোকৰ ঘৰত কত?
আমাৰ তেজপুৰ।
তেজপুৰ।
আহিছা
হা
আহিছা নাই
একো বুজিয়ে পোৱা নাই
নহয় মই কৈছো তুমি তেজপুৰ আহিছা নাই?
আহ নাই যোৱা বাৰু এনেকে।
এবাৰো যোৱা নাই।
হুন হা! নাই যোৱা বাৰু নাযাওঁ আমি কতোৱেই?
আহিব লাগে। মিছা মাৰি পা নো কিমান দূৰ একঘণ উম। তা পা নো কিমান দূৰ বেছি দূৰ নহয় নহয়।
উম বেছি দূৰ নহয় বাৰু।
হুম।
তেওঁ- তেওঁ আমি নেযাওঁ আমি কত ফুৰিব। এনেকে আমি ঘৰতে থাকো বাৰু।
ঘৰত পালে হে নেকি?
হেল্ল'?
উম, ঘৰত থাকি ভাল লাগে নেকি বোলো?
এহ মাত দে
এহে হেল্ল'! হেল্ল'!
টো ভাঙি ভালে
মোৰ মাতটো ঠিকেই আছে।
মোৰ ইয়াত নেটৱৰ্ক ধুনীয়াকে পাই আছে।
বহুত কম পায়।
কোৱা ক'ত ঘূৰিব ক'ত ঘূৰিব যাবা বুলি কৈছিলা।
ক'ত
ফুৰিব যাওঁ ভবা নাই বাৰু
উম সেইটো তোমাৰ গৰম বন্ধ হৈ পৰিছে ন
উম।
ক'ত আছে এতিয়া ঘৰত নে নে ক'ৰবাত
এনে আছোঁ ঘৰতে আছোঁ আৰু তুমি
অঁ মইও ঘৰতে
গছ তলত বহি আছোঁ।
অহ কৰ লগৰ লগত
অহ।
উম। কোন কোন আছা।
ত
ব
চিনি পাম চাগে মোক মোক চিনি পাব চাগে সুধিছোঁ।
তুমি নাম কলে চিনি পাব চাগে
নাম কব ক নোৱাৰি নহয়। ভাগ্যমত আছে নেকি?
আছে ওচৰতে আছে তাৰ
উম তোমালোক কি চব একে লগৰ নেকি?
উম।
গোটেই কেইটা একেলগে থাকি শুনি থাকোঁ।
উম এখন গাওঁতে বাৰু
উ চৰাচৰি চব
হা
চব মানুহ ওচৰৰে হয়।
ওচৰতে অকমান দূৰ হয় বাৰু হয়নে
ভালে
তোমালোকৰ ইয়াৰ নিজৰ মানুহ আছে ন
উম।
চিনি পাওঁ বাৰু
কেনে চিনি পোৱা
হা
গাঁৱৰে হৈ ক
কিমান দূৰ তোমালোকৰ ঘৰপা
বেছি দুৰ নহয় আৰু অলপ দূৰ হব
উম
হা উম আহিবা দিয়া। ইয়াত আহা নাই কৈছো।
গৈছো বহুত বাৰ গৈছো কিন্তু মানে সিহঁতৰ ঘৰত যোৱা নাই।
কিয়?
এনেই।
উম তোমালোকৰ নিজৰে হয় আহিব লাগে।
নিজৰে মই আহিবলৈ মানে ইমান দূৰ আৰু। আৰু ভালো নালাগে গৈ তাতে মানে মোৰ টাইপৰ মানুহ নাই না ল'ৰা মানুহ নাই তাত।
হম।
মানে গৈ অলপ মানে কিবা ফিল হয়।
উম। কোৱা আৰু
উম উম।
সিহঁতৰ ঘৰতকৈ তোমালোকৰ ঘৰ কিমান দূৰ?
অলপ দূৰ হ'ব বাৰু।
নে ফাৰ্ষ্ট তোমালোকৰ ঘৰ পাই তাৰপাছত সিহঁতৰ পায়?
নাই প্ৰথম সিহঁতৰে পাব।
অহ। এতিয়া মৰিলেতো মানুহটো।
অ কৈছে বাৰু।
গৈছিলা নেকি উ কেনেকা মানুহখিনি ভাল নে মান মাত বুল কৰে নে মানুহ লগত
নাজানো কৰে নকৰে আমি মানে অকমান দূৰ হয় বাৰু নামাতো ইমানকে আমি।
আইতাজনী কেনে বহুত ভাল বোলো আইতাজনী?
আইতাজানী ভালে বাৰু কেতিয়াবা সিলগত গলে মানে দেখা পাওঁ।
উম তেনে তুমি তে ভালকে চিনি নোপোৱা চাগে?
পাওঁ ঐ। চিনি নাপাওঁ বুলি ভাবিছা নেকি?
ভাবিছিলো এতিয়া নাই ভাবা।
উম সিতৰ ঘৰৰ মানুহ চবকে চিনি পাওঁ কিন্তু নামাতো।
অ কিয় বা?
এক
কিয় নামাটা?
এনেই নামটো হেল্ল। আছো দুজনী আছো আমি।
উ নদী পাৰত বহি আছে নেকি?
নদী পাৰত নাই।
নদীতটো বহুত মন ক'বা
হা
তোমালোকৰ সেইখিনিপা নদীতটো বহৰ ওচৰ হয়।
আহ অকমান ওচৰয়ে। হয় যাওক
উম মোকো এদিন লৈ যাবা।
এহ
হেৰাই যাওঁ যদি মই
চিনাকি বহুতে
আছে চিনাকি। আকৌ তাত গৈ পেলাই নেটৱৰ্কডাল নোহোৱা হৈ যাওক। কাকো ফোন চোন কৰিব নোৱাৰিম মোবাইল হেৰাই গ'ল পথাৰৰ মাজত।
অ
বিচাৰিব পাৰিবা তেতিয়া মই হেৰালে? উম ভাল
হেল্লো'
উম
আহ কোৱা এতিয়া।
ভাত খালা তুমি?
খালো
কি হে দি খালা?, কি বনোৱা হৈছে?
মাছ বইল কৰি পেলাই। মাছ তৰকাৰী বনাইছিলে।
তুমি বনাইছা নে মায়ে বনাইছে? তুমি বনাব জানা নাজানা?
জানো অহ
উম উম আমাৰ মায়ে বোৱাৰী এজনী বিচাৰিছিল বোৱাৰী এজনী লাগিছিলে।
হা
আমাৰ মায়ে বোৱাৰী এজনী বিছাৰিছিল। বোৱাৰীজনী এজনী লাগিছিলে।
উম কাই গতে কাই কাৰ কাৰণে?
এ আমাৰ ঘৰত আছে ল'ৰা এটা।
আহ
মানে চব কাম বন জনা ছোৱালী এজনী লাগে।
আমাৰ মানে মা কৰিব নোৱাৰা হৈছে সেইটো কাৰণে।
আহ হয় জানো।
বুঢ়া বুঢ়া হৈ আহিছে ককাল চকাল পৰি গৈছে।
আহ
ঠিক আছে দিয়া তুমি কবাই
হ'ব দিয়া এতিয়া।
উ
উম